হেল্লু? এনে আছো। তই?
উম ভাত
ভাত পানী? খালো খালো খালো।
আচ্ছা।
বেষ্ট আছা নেকি? নাই নাই ক
উম আজি মানে এটা মানে অ' কিবা এটা কথা মানে সুধিম বুলি ভাবিছিলো মজাৰ কথা এটা বিষয় এটা?
ক, সোধ?
তই যদি হঠাতে, মানে ক'ৰবাত এক কোটি টকা এটা, যদি পাৱ, তেতিয়া তই কি কি কৰিবি মানে তাৰ কচোন অলপ? উম
মানে খুবেই ভাল লগা প্ৰশ্ন সুধিলি তই এইটো।
হয়।
যদি মই এক কোটি টকা পাওঁ। প্ৰথমে মই মোৰ পৰিয়ালৰ কথা ভাবিম। কাৰণ কিয় সিহঁত তে মোৰ কাৰণে ইমান ত্যাগ কৰিছে বা ইমান দিছে ইমান খোৱাইছে বোৱাইছে ত' মই প্ৰথমে সিহঁতৰ কথা ভাবিম।
উম, কেনেকৈ?
মই মা দেউতাৰ সকলো প্ৰয়োজন পূৰ্ণ কৰিম বুলি ভাবিছোঁ। আৰু তেওঁলোকৰ বাবে এটা ধুনীয়া ঘৰ সাজিম য'ত তেওঁলোক আৰু আমি সকলোৱে থাকিব পাৰোঁ, মই, মা, দেউতা, মোৰ ভাইটি আৰু মোৰ ভণ্টি।
হু।
সেইখিনিয়ে আৰু, আৰু সিহঁতক যি লাগে সেইটোকে যেন মই দিব পাৰোঁ। সেইটোৱে কৰিম।
বাহ, ভালেই ভাবিছা। আহ আ, তাৰপিছত
পিছত তাৰপিছত মোৰ শিক্ষাৰ বাবে কিছুমান টকা ৰাখিম।
উম।
উচ্চ শিক্ষা লাভ কৰাটো মোৰ বাবে খুবেই গুৰুত্বপূৰ্ণ, তেতিয়াহে মই জীৱনত এটা ভাল মানুহ হ'ব পাৰিম, ভৱিষ্যতে মই ভাল মানুহ এটা হ'ব পাৰিম। সেইকাৰণে মই ভাবিছোঁ মই অলপ পইচা, অলপ টকা মই মোৰ শিক্ষাৰ কাৰণে থৈ দিম। য'ত মই খৰচ কৰিব পাৰোঁ, মোৰ ভা মানে মই যেন শিক্ষা লাভ কৰিব পাৰোঁ সেইকাৰণে।
ভাল ভাবিছ বাৰু। আ তই কি এনে সকলো অ' টকাবোৰ খৰচ কৰি দিবি নেকি মানে অলপো নেৰাখ?
নাই নাই নাই নকৰোঁ খৰচ। মই কিছু টকা একদম যতনে ৰাখিম আৰু কিছু টকা বিনিয়োগ কৰিম মানে তোৰ কিছুমান মানে অলপ পইচা মই নিজৰ তাত ৰাখিম বা জমা কৰি থ'ম আৰু কেইটামান পইচা মই সামাজিকভাৱে মই ব্যৱহাৰ কৰিম যেনে তোৰ অনাথ আশ্ৰম, বৃদ্ধা আশ্ৰম এইবোৰত যাতে মই দিব পাৰোঁ। আৰু সামাজিকভাৱে আৰু যিখিনি কৰিব পাৰোঁ তাত মই মানে মোৰ পইচাখিনি হেৰি কৰিম।
এ, এনে বিনি বিনিয়োগ কি বস্তুনো, মানে বিনিয়োগ কিয়? কিয় এইটো বিনিয়োগৰ কাৰণে ৰাখিবি বুলি ভাবিলি?
যাতে ভৱিষ্যতে আৰু আয় আহে। কেৱল খৰচ কৰিলেই টকা শেষ হৈ যাব। মানে মই ভাবিছোঁ যাতে মই যদি জমা কৰোঁ পইচাটো তেতিয়া ভৱিষ্যতে যেন মই ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু মই যদি এতিয়া খৰচ কৰি দিওঁ গোটেইখিনি আৰু পইচাটোতো বাঢ়ি যায় নাথাকে। ত' সেইকাৰণে মই ভাবিছোঁ যিখিনি কৰোঁ মানে যিখিনি জমা কৰিব পাৰোঁ মই জমা কৰিম আৰু মই যেন ভৱিষ্যতে ব্যৱহাৰ কৰিব পাৰোঁ।
বাহ, খুব বুদ্ধিমানৰ দৰে কথাবোৰ ভাবিছ কিন্তু তই দে, মানিব লাগিব।
উম উম মই, সদায় ভৱিষ্যতৰ কথা ভাবি সিদ্ধান্ত ল'বলৈ চেষ্টা কৰোঁ।
এ তই অ, এনে ভ্ৰমণ কৰাৰ কিবা কথা ভাবি ভাবিছ নেকি।
মই অসমৰ বিভিন্ন ঠাই ভাৰতৰ বিভিন্ন ৰাজ্য আৰু কিছুমান বিদেশী দেশ ভ্ৰমণ কৰিব বিচাৰিম। য'ত মই বহু বস্তু শিকিবলৈ পাওঁ এনেকুৱা দেশ মই বিদেশ আৰু অসমৰ। ঠাই কিছুমান মই ভ্ৰমণ কৰিব বিচাৰিম। মই আৰু বিদেশ মই এটা কাৰণে যাব খোজোঁ কি তাৰে মানুহবোৰ কেনেকুৱা। আৰু তাত ইমান চাফ চিকুণ কিয়। বা তাৰ মানুহবোৰ কিয় ইমান ভাল। এইবোৰ মই শিকিবলৈ বিদেশত মই যাব খোজোঁ। আৰু ভাৰতৰ বিভিন্ন, ঠাইলৈও যাব খোজোঁ কাৰণ কিয় মই যিহেতুকে ভাৰতত থাকোঁ ত মই, ভাৰততে যাম ভাৰততে প্ৰথম ঘূৰিম আৰু বিশেষকৈ অসমত, কাৰণ মই অসমত থাকোঁ সেইকাৰণে মই অসমতেই ঘূৰিব চেষ্টা কৰিম। বেছিভাগ জেগা মানে আৰু
উম বুজিছো। অ এনে তই কলি ন অসমৰ অসমৰ জেগাত যাবি অ ভাল ভাব ভাবিছ বাৰু এনে তই কোনখন ঠাইত প্ৰথমে চাব বিচাৰিবি।
মই প্ৰথমে কাশ্মীৰ চাব বিচাৰিম। তাৰ প্ৰকৃতি সৌন্দৰ যব বহুত শুনিছোঁ মই। আৰু তোৰ যিহেতুকে কয় কাশ্মীৰ বহুতেই বেছি ধুনীয়া।
উম,
সেইকাৰণেও তাৰ মানুহবোৰো বহুতেই বেছি ভাল তাৰে বস্তুবোৰ। তাৰে জীৱ জন্তুবোৰ মই সেইবোৰ চাব বিচাৰোঁ আৰু তাৰে বৰফ মই বৰফৰ লগত খেলিব খোজোঁ। মই সৰুৰ পৰাই মোৰ এটা সপোন আছে কি মই বৰফৰ লগত খেলোঁ ত মই ভাবোঁ কি মই কাশ্মীৰ যাম। আৰু মই তাত মই বৰফৰ লগত খেলো। আৰু মই শুনিব পাইছোঁ কাশ্মীৰ বহুত ধুনীয়া হয় বাহিৰৰ দেশৰ নিচিনাই হয় দেখাত। চাফ চিকুণ গোটেই খিনি বস্তু সেইকাৰণে প্ৰথমে যদি মই কাশ্মীৰ যাওঁ ভ্ৰমণলৈ কাশ্মীৰৰ বা কাশ্মীৰলে। তেতিয়া মই গম পাম ন তোৰ বাহিৰৰ দেশতো এনেকুৱাই ধুনীয়া নে। অলপ অভিজ্ঞতাও হ'ব মোৰ হয়নে নাই।
উম হয় বাৰু অ আৰু এইবোৰৰ মানে ঘূৰা ফুুৰাৰ ইয়াৰ, উপৰিও মানে কিবা আৰু কিবা সপোন আছে নেকি যোনটো তই পূৰণ কৰিব বিচাৰ।
মই এটা সৰু ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিছোঁ মানে মই বিচাৰিম আৰু যদি মই এক কৌটি টকা পাওঁ মানে
কিয়
সৰু ব্যৱসায় যিটো মোৰ কাৰণেও লাভ হওক আৰু সমাজিকভাৱেও মানে সমাজৰ কাৰণেও যাতে লাভ হওক যাতে মই আনৰ বাবেও কিবা এটা কৰিব পাৰোঁ আৰু লগতে মোৰ বাবেও আৰু মোৰ পৰিয়ালৰ বাবেও মই এনেকুৱা এটা ব্যৱসায় আৰম্ভ কৰিম বুলি ভাবিম আৰু
আচ্ছা ভাল ভাবিছ অ' এনে দৰিদ্ৰ মানুহৰ বাবে কিবা কৰিবা নেকি মানে কৰিবি নে কিবা মানে ভাবিছ নে কিবা
মই কিছুমান টকা দান কৰিম আৰু যিসকল শিক্ষাৰ সুযোগ নাপাই তেওঁলোকক সহায় কৰিম বুলি ভাবিছোঁ যেনে তোৰ অনাথ আশ্ৰম বৃদ্ধা আশ্ৰম ইহঁতক যাতে মই এনেকুৱাকে মানে ৰাখ মানে এনেকুৱাকে বস্তু দিব খোজোঁ কি পিছত যাতে এনেকুৱা নহয় কি আমাৰ এইখিনি কমি হৈছে বা কিবা কিবি আৰু যিবোৰ তোৰ ৰাস্তাই ৰাস্তাই থাকে সেইবোৰকো মই শিক্ষা দিব খোজোঁ সিহঁতেও যাতে শিক্ষা পাওক আৰু এজন ভাল ডাঙৰ মানুহ হওক ভৱিষ্যতে তো মই সেইটোকে বিচাৰেোঁ
উম সেয়া খুব ভাল কাম বাৰু উম এদিন যদি এক কোটি টকা পোৱাৰ পিছতো মানে তোক যদি কোনোবা কাম কৰিব লগা এতিয়া কৰিবি নেকি
কাম উম মই কেৱল টকা থাকিলেই জীৱন সফল নহয় বুলি ভাবোঁ আৰু কাম কৰি নিজৰ পৰিচয় গঢ়িব লাগে মই সেইটোৱে বিচাৰোঁ কি টকা থাকিলে একো নহয় তই সমা সমাজে তোক তেতিয়াহে আঁকোৱালি ল'ব যেতিয়া তই তই কাম কৰিবি তই ভাল কামবোৰ কৰি যাবি আৰু যদি তই ভাল কাম নকৰ তেতিয়াহ'লে তোৰ টকা থাকিবা শিক্ষালৈও একোৱেই লাভ নাই তই প্ৰথমে ভাল মানুহ এটা হ'ব লাগিব আৰু তেতিয়াহে তই পইচাও লাভ কৰিব পাৰিবি আৰু শিক্ষাও ল'ব পাৰিবি
উম হয় বাৰু বহুতে এ হয়তো এইটো মানে কাম কৰিবলে এৰি দিলে হয় যদি এনেকুৱা হ'ল হয়
উম উম কিন্তু মই ব্যস্ত থাকিবলৈ আৰু নতুন নতুন বস্তু শিকিবলৈ ভাল পাওঁ ত' মই এইটোও বিচাৰিম কি মই ব্যস্ত থাকিম আৰু কিবা যাতে নতুন শিকিব পাৰোঁ আৰু আনকো শিকাব পাৰোঁ
উ ভাল ভাবিছ বাৰু আ টকাই সুখ দিব পাৰে নেকি মানে অ ভাব চা আহ আজিকালি কিছুমান মানুহে ভাবে যে টকাই সকলো মানে। টকা নহলে একো নহয়। কিন্তু মানে সকলো ক্ষেত্ৰত জানো এইটো হয় জানো সম্ভৱ।
সম্ভৱ। নাই নাই নহয়। এনেকুৱা নহয় কি টকাই সুখ এইটো নহয় দেই। পৰিয়ালৰ পৰাও সুখ পোৱা যায়, বন্ধু বান্ধৱীৰ পৰাও সুখ পোৱা- পোৱা যায়। আৰু- তোৰ প্ৰকৃতিৰ পৰাও সুখ পোৱা যায়। ত' এনেকুৱাই নহয় কি টকাই চব বুলি। আচলতে- তোৰ টকা থাকিলেই যেনিবা, তই যদি টকা থাকিও তোৰ যদি- হাঁহিটো তোৰ মুখত নেদেখোঁ বা তই সুখী নাথাক- টকা থাকি কি লাভ? কিছুমান এনেকুৱা মানুহ আছে যিবোৰত টকা বহুত বহুতেই বেছি ধনী। কিন্তু সেই- বুলি এনেকুৱা নহয় কি সিহঁতৰ সুখ বহুত বেছি সিহঁতৰ দুখ বহুত বেছি। মই এনেকুৱাই ভাবোঁ কি টকা অলপই থাকক- কিন্তু আমি দুখত যে নাথাকোঁ আমি সুখীয়েই যেন হৈ থাকোঁ আমি মানুহকেইটা।
আৰু হেভি চব- আৰু উম টকাৰ কি কৰিব কৰিবি মানে? পিছলে কি কৰিবি এইখিনি টকা?
পিছলে মই তোৰ টো ক'লোৱে মই ভ্ৰমণলে যাম বুলি। আৰু মই বিচাৰোঁ মোৰ- ভাইটি ভণ্টিক কাৰণ কি সিহঁতে মোক এতিয়াৰ পৰাই ইমান বস্তু খুজি থাকে। কি- মোক এইটো লাগে মোক সেইটো লাগে। মই সিহঁতৰো সপোনবোৰ পূৰা কৰিব বিচাৰোঁ আৰু কি সিহঁতৰ- যিবোৰ বস্তু লাগে আৰু সিহঁতৰ ইমান ডাঙৰ ডাঙৰো বস্তু লগা নহয়। কি- মোক কিবা- গাড়ী লাগিব গাড়ী কিনি দিব লাগিব বা মোক এইটো জাগালৈ লৈ যাব লাগিব এনে- কোৱা নহয়। সিহঁতক খালী লাগে কি পঢ়াৰ কাৰণে বাহিৰা কিতাপ হওক তোৰ- তাৰপিছত- খেলা বস্তু হওক সেইবোৰ। মই যাতে সেইবোৰো সিহঁতক দিব পাৰোঁ। আৰু মইততো ক'লোৱে এটা ধুনীয়া ঘৰ সাজিম। এইটোতো মোৰ সপোনে আছে এক কোটি টকা পাওঁ বা নোপাওঁ মই মানে- এটা ধুনীয়া ঘৰ সাজিব বিচাৰোঁ মোৰ মাৰ কাৰণে দেউতাৰ কাৰণে। আৰু মোৰ ভাইটি ভণ্টিৰ কাৰণে। তো এইখিনিয়ে আৰু তোৰ বেলেগ ক'বলৈ গ'লে- অঁ এটা আছে কিন্তু এইটো অলপ হাঁহি উঠা। কিন্তু মানে কাপোৰ কিনাতো দেই। মোৰ মানে এগাল কাপোৰ কিনিব ইচ্ছা, যাতে মই- এটা কাপোৰ এদিন পিন্ধো আৰু যাতে মই সেইটো- আৰু ৰিপিট নকৰোঁ। কিন্তু এনেকুৱা বাৰু নহয় বাৰু এনে- হ'বও নালাগে। কিন্তু মই ভাবোঁ কি মই ক'ম আৰু- তেনেকুৱা।
উম। ঠিকেই বাৰু। আঁ তোমাৰ তোৰ এইটো মানে টকাৰ বিষয়ে শুনি পেলাই- ভাল লাগিল তোৰ চিন্তা ধাৰাবোৰ।
উমএকদম মানে ধন্যবাদ আৰু ধন্যবাদ দিলোঁ তোক আৰু
ঠিক আছে দে তেন্তে ভাল লাগিল উম উম দে উম